কিমান দেৰি লাগছে?
হয় মোৰ সেই এইটো মানে এটা চিগনেল নাপায় না মোৰ। ত সেইটো কাৰণে বহুত দেৰি লাগে।
তাকেতো মই বোলো বনিছো। মই বনিয়ে। চ নাহেই নাহে।
মানে এই চিগনেলৰ কাৰণে মোৰ ইমান গেটা কল মিচ গৈছে বাপৰে বাপ।
মাজতে কি হল জানা মোৰ হয় মানে। তোমাৰ ছোৱালীটোৱে মই তাই তায়ো মানে সেই পিনে থাকে আৰু তোমাৰ অলপ ভিতৰৰ পিনে। লো এইও বেছেৰী কলেজ। চলে যায় এইৰো দিউ ৰ এইক। মোৰো অলমান বাহানা হৈ যাব কথা পতা তাইকো দিলো তাইও। এটাইও বুৰ্বক। কথা পাতি আছে? কি হৈছে হ মানে অ। ক'ত দিছে চিগনেল টো মায়েকে।
হম
চিত্ৰায়ন এলক লাগে। আধা কটা গ'ল আধাতে সেনেকে নহয় হল তাৰপিছত আৰু আৰু মই কৰিব লওতে কিবা নহয় নহয় নাযায় নহয়
উম কিবা
অ
হয়
তামেনে তোমাক খুলি ক'ব নোৱাৰো আৰু
অ অ গম পাইছো দিগদাৰ দেই এইবোৰ বহুত
হয় দে
ঝমেলা আছে বহুত ঝমেলা আছে।
আৰু মানে কি অ মুখতটো মানে ৰখ ৰখাব নোৱাৰি না
উম উম।
এতিয়া মানুহৰ মুখ তোয়ে দিগদাৰ।
উম।
কৰবাত ফুৰব ওলাম দে এদিন।
অ যাম দে অ জানা মোক নহয় এই এই কৈছে। বি বি বি মোক অ মই যও বাহে কেইজনী তোক আজিয় কৈছে তাই মোক সেইটো কথা অ নহয় মই মোৰ মত অশান্তি লাগে ত মই মে বহুত ম যিমান পাৰো খেদাব কাৰণে বহুত অলপ অলপকে ৰিপ্লাই দি থাকো
অ কি কয়
যদি মানে বেছি ইন্টাৰেষ্ট দেখাও না বাপৰে তাই গোটাই গোটাই ৰামায়ন খন ক'ব ধৰে
অ সেনেকুৱাইে মানে এ পাত পাত অ নিদিয়ে পাতা নিদিয়াহে যদি পাত্তা দিয় আহে না তাই
উম উম ত সেইটো কাৰণে একদম অলপ অলপকে ত তাই মোক কৈছে একদিন ওলাই যাম দে আমি চবে ত মই কৈছো হ'ব দে যাম চব
চবে কোন গুণ চবে কোন গুণ মইতো চবতে নপঢ়ো
ল হ। তাই নহয় চবে মানে আমাক চবকে উৎকচ ছাগে
মই নবুৰো দে মৰা।
মই কৈছো আমি চবে মিলি কিনে
মই কব নহয় নকলো মানে বহুত গৰম আছিল ন
অ সেইটোও হয় কিন্তু অ ঠিকে কৈছা
মই খবৰ বহুত ঠাণ্ডা পছে কিমান
বৰ ফালটো হৈছা তাই মোক কয় যে আমি এনকে ওলাই যাম দে মই হব দে যাম দে কবি খালি আৰু গোটেই কেইটাৰ আমাৰ গোটেই কেইটাৰে আমাৰ মানে ঠিক কৰি লবি আৰু যাৰ যদি মানে হেৰি নহয় দিগদাৰ নহয় এনেকে কলো তাই কৈছে হ'ব দেই
কেইটা ত ক'ব লাগে কোন কোন গোটেই কেইটা সেনেকে ক'ব নোৱাৰা তোৰো মানে মাথা নাই তোৰ এ হেল্ল'
মোবাইলটো পৰি গৈছিল এ এই মেকুৰীটো মোৰ গাত লাগি গৈছিল কামুৰিব বুলি
তোৰ মেকুৰীও আছে নেকি
সেইটোে মেকুৰী এটা আছে নহয় বগা হেই কালাৰৰ
এ মোৰতো মৰি থাকিল বিছেৰি
কি ক
তাই বেমাৰ হৈছিল তাৰপিছত লৈ গ'লো কি বাা ঔষধ দিলে অ নেক্সট দিনাই ৰাতি ৰাতিপুৱা বেছেৰি মৰি থাকিল নহয় ইমান জ্বৰ হৈ আছিল
ইচ্ ৰাম
ইমান কান্দিছো জানা মই হয়
সেই
ইস্তন
এ এই ৰ সেই কি বুলি কয় বাচ্ছা হৈছিল বহুত সৰু সৰু বাচ্ছা কেইটা ত এনকে আমৰ ঘৰতো ৰাস্তাৰ তাৰ ওচৰত হয় ত এনেকে ওলাই যায় মাাকে ম তোৰ লগত ওলাই যায় পিছত বাচ্ছা টো এটা এটা আছিল কলা বগাকে এই বাচ্ছাটোম ডাৰ গাড়ী এখে খুন্দা মাৰি কিনে পশিম
এয়ে এয়ে বেয়া লাগে
এটা কেমিষ্ট্ৰি টিশ্যনৰ পৰা মই আহি আছিলো আহি থাকোতে মই চাইছো ৰাস্তাত কি ত চাও যে তোৰ বাচ্ছা তো ইমান বেয়া লাগিছে মোৰ চাই
ত ভালকে চাই চি টি চলাব লাগে না তাকে ৰয় দে অলপমান যাব দে আৰু সিহঁতেও পুতুক পুুতুক কে গাড়ী আহা পুতুক পুতুকে যাওক
অ টগাৰটো সৰু আৰু বহুত সৰু আছিল বাকী কি আৰু এটা আছিল সে সেইটোক আ এজনী ছ ছোৱালী মানে যাই আছিল আৰু ত সেই ছোৱালী জনি অ ওট খাই লৈ গ কোনে গুচি গৈছে ভালে হৈছে লৈ গৈছে আমাৰ ৰাস্তাৰ ওচৰত নহ'লে ত নহলে চে হয়
অ ভাবিছো এটা আনিম কিন্তু আনিলে আৰু বেয়া লাগে ন পিছত কিবা হলে এনেই এটা গৈছে বেচেৰি
আৰু মানে এই মেকুৰী ৰাখব নোৱাৰি মেইন কথা বাহিৰত ওলাই যায় কুকুৰ ভাল
এই মোৰ মোৰ জনী ইমান ভাল হা তাই কি কৰে ৰা ৰা উত ঠিব হা দিনটো শুব পুৰা একদম বতৰত পাক্কাত কাৰ্পেটত আকৌ অ অলপমান কেবাৰ মান উকায়ে ও বাৰ লৈ যায় তাৰছত আৰু একবাৰ আহিব দিনটো শুব আৰু ঠান্দা দিন আছিল না কি কৰে মোৰ মোৰ লগত শুইৰে মোৰ আমাৰ বিচনাখনত আহে হাত লেপখনৰ ওচৰত শুই থাকে একদম ৰাতিপুৱা এঘৰ তাৰপিছতো একে লগে আমাৰ লগত।
বা ভালে
যি জুছ চব খাই একদম মাছ মাংস যদি এনেকা পাকঘৰত থৈ দিয়ে কেতিয়াও মুখ নিদিয়ে আৰু ইমান বঢ়িয়াকে থাকে একদম হাল্লা চাল্লা একদম নাই একদম নিৰল হৈ থাকে একদম
বা ভাল তোৰ বৌহতে
পঢ়ি থাকিলে মোৰ তেই কিতাপৰ উপৰত বহি থাকে ৰে শুই থাকে মোক পঢ়িব‌ই নিদিয়ে ইমান মিচ কৰো না হবি বা এনেকে চেয়াৰত শুই থাকে কেতিয়াবা মোৰ ওচৰৰ হেড বক্সত হেড বক্স তত শুই থাকে
উম
এ বহুত ভাল আছিল দেই একদম লক্ষী আছিল
হয় দেই নালাগে হেনে কোৱা হলে
ধাৰ আৰু নল‌ওঁ আৰু একদমই জোৰচে এৰাও নাছিলো তাইৰ যেতিয়া মানে এনেকে আমাৰ মানে পাকঘৰখন পাকঘৰত মৰি আছিল এ বেছি দিব বোলো কি বা হৈছে একো নাখায় জবৰদস্তি মায়ে আমাৰ গাখীৰ খুৱাই দিয়ে এই হৈছে আৰু শেষ এ হয় দি এইচব নাখায় অ মোৰ লগত নে এনেকে ঘৰত স্তপেজ তাইপ আছে তলত ছাগে শুই আছে ম‌ই মন ভাবছি আৰু কিয় শুই আছে আকৌ মাতি আছে আহ আহ ওচৰ চালো কি জিভা চিভা ওলাই আহো শুই আছে বোলো নক'বি ৰাতিপুৱা সাত তা মানত হা
হম
নাই নাই নাচাওঁ নাচাওঁ অহ্ একদম বেয়া লাগিছে মই সেই তেতিয়া পৰা শুব পাৰা নাই মই এনেকে শুই আছো যদিও মোৰ মাথাত তাই আহি আছে বাৰ বাৰ। কল কান্দি থাকো মই বোলো নাই দেখোঁ। নহ'লে মই দিনটো মাথা বিষাব ত নাই ত ন ম ম নিশ
ন বেয়া লগে এনেকে বহুত
উম
অ টাইমটো কিমান হল
হয়
এ হোৱা নাই তাই আছে অলপমান।
উম
অ
ম তো অ মোৰ ফোনটো মই সেই বন্ধ কৰি থৈ দিওঁ। নামাতিবি আৰু আহিব খালে যিদিন নহ'লে মানে এই আগ দু মানে অন কৰি থৈ দিছিলো না তো মানে গম নাপাওঁ আৰু। বন্ধ কৰি কিনে থৈ দিলে মানে কাটো নাযায় বুলি কলটো অ হেকে কাপ যাই বুলি কে ধৰি কিন্তু সমানকেইটা কল নিজে নিজে কত লাগি কাটা গৈছে নেট টো অফ হৈ যায় ত এৰপ্লেইন মূত হৈ যায় এ মই নষ্ট দিগদাৰ হৈছে উম।
ম নহয়
তই এতিয়া কানত থালা নেকি
কানতে আছে মানে মই কানত একদম গ গত ল কে নথওঁ মানে কাণবিলাক খালি কাণত লাগ কে থওঁ এ এনেকে মুখৰ পিনে ফোনটো লাগিব নিদিওঁ মানে গালত লাগি থাক গ মানে তেৰা কে ল
উম মোৰো এনেকয়া ল'বৰ কাৰণে আৰু হাত বিষাই
অ মোৰো বিষাই এ এই কানত হত লগালে আৱজ ন
উ বৰ জেমেলা আ ম খানথ
আৰু সেই সেইটোও নাই এই স্পকাৰৰ সেইটোও নাই
অ
ঘৰ তে নাই
থাকে ভাল আছিল সেইটোয়ে নাই
উম
আৰু এইটো এটমান ঝামেলা আছে দিগদাৰ অকমান কি হ'লে ও পাই আছো আৰু উম উম উপায় নাই আৰু নহ
অ তই যে তাইক যে কৈছিলি যে এ তোৰ যে লগৰজনী যে
বি
নহয় নহয় নহয় এ এই তোৰ তাৰ এই লগ গৰৰ তাই তাইক মই দিলোঁ ফ্ৰি আছা নেকি অ ৰিপ্লাই নাই
অ কি আনিছা ইতিয়া নিছা নেকি
তুমি নিজে দিছিলা যে মই আহিছো ছো এনেকে ভাতটো খাই গা পা ধুই আহি তোমাক কৰি আছো বল অকে তা পিছত নাই উম। নাই নাই নায়ে। আবেলি আ আবেলি দিছিলে হ
অ কিবা নাজানো মই মইও দিছি মেচেজ মোৰো ৰিপ্লাই দিয়া নাই।
অফ কৰি থয় ন এটাত এটা আছিল নাছিল
থোৱা নাই
তে
সেনেকেই আছে নাই চোৱাই নাই নাই নেকি অনলাইন নেকি গম নাপাওঁ। আৰু সিহঁত বহুত নেটৱৰ্ক বেয়া মানে পাহাৰো প থাকে না
উম উম অ সেইখিনি বহুত ভাল শিল শিল জাগা ন
বহুত দিগদাৰ সেইটো মানে হয়।
অ বে ৰ হল ম আছে
কিমান আহিছে এতিয়া
অ আৰু হব আৰু আৰুন বাইশ তেইশ চৌবিশ হয় আছে হ'ব পাৰে আৰু
উম।
উম
তালি চেই নকবি
অ নাই নাই এ মই আৰে মই পৰা লিখিত মাৰিছ৷
উম-উম গম পাইছো ৷ তই নহলে তোৰতো মানে বহুত কেটা আছে তই নহলে তাক কবি তাৰ মাকৰ সেই ফনেদি কৰিব কাৰণে ৷
এ বহুত বেয়া ফোনটো মানে একদম মানে পুৰণা জামানা ৷ একদম বেয়া একদম কাম নকৰ নহলে আৰু নকৰিলে হয় না?
উ মই ভাবিছো হা মোৰতো মানে মোৰ দৰিতো হয় কল ত মই ভাবিছো মোৰ মাৰ ষ্টুডিঅ' মই লিংক কৰি দিওঁ ত মাৰটো দিওক কৰো বুলি মই মানে মাৰ ফনত খুলিম বাকী একাওণ্টতো মোৰ দিও৷
কৰিববি উ গ
অ সে সেনেকে কৰিম ৷
অ সনেকেও কৰিবিচোন মানুহে নাই নহ'লে৷
উম হেনেকে কৰিম ৰ ৷
অ হৈ গেল হৈ গ'ল ৷ ত
হয় গ'ল কিমান দছ হল না?
অ অ চাই ল৷
অ দে কাট কাট ৷
অহ অহ
উম